হেল্ল'! ভাল খবৰ? অ'! ক'ৰবাত, যাম বুলি ভাবিছেনে?
অ'! অলপ এফালে যাই আহোঁ, মানুহ বিলাক চাই আহোঁ, অম্বুবাচী বহুত মানুহ আছে, ন'! ৰাস্তা-ৰাস্তা অলপ, চাই আহোঁ। ওলোৱা নাই, এতিয়া যাম আৰু। লাহে-ধীৰে যাম।
অ'! যিমানে গধূলি হয়, সিমানে ভাল হ'ব। কাৰণ, গৰম বেছি না!
অ'! মানুহ বিলাকে কৰি থাকে নহয়, নাম-কীৰ্তন কৰে, চাই ভাল লাগে।
সেইদিনাখন আহিছে না, বহুত দূৰ-দূৰণিৰ পৰা।
বহুত মানুহ আহিছে, বা!
অ'!
বহুত খিনি খোজ কাঢ়ি যাব লাগিব। গাড়ী-মটৰ নাযায়।
খোজকাঢ়ি গ'লেও ভাল লাগে।
ভালটো লাগেই। গৰমো ইমান! গৰমৰ কাৰনে। গাড়ী-মটৰ চব বন্ধ কৰিছে। ইয়াতে মানুহ এই, কামাখ্যা ষ্টেচন যে আছে,
অ' অ'!
অ, বহুত পেণ্ডেল বনাই দিছে। তাতে, চব ব দিছে আৰু, ফেন চেন লগাই দিছে। আৰু খা জেগা হেয়াত খোৱা মানহ বিলাক, অতিথি বিলাকক ভক্তবিলাকক খুৱাই,
অহ্।
চৰকাৰে খুৱাই আৰু, কিছুমানে আনেও আৰু, নিজেও হয়। বাকি কিছুমান এনেকে খুৱাই।
অহ্।
উ বহুত এইফালে পানী ওপৰদি আছে, তাতে আৰু তাত তেও আছে বহুত মানুহ। তাতেও খুওৱায়, আৰু এইফালে ভৰলু
অ'।
ভৰলু ফিল্ডত, কালিপূজা আশ্ৰমত আৰু ইয়াতে এই, তিনি নম্বৰৰ
অ' অ', আহ।
তেও খুওৱায়, বহুত জাগা, বহুত জাগাত। আমি, আমি চাবা যাওঁ দিয়াচোন, আমি খাবা কাৰণে নাভাবো লাইন পাতিব লাগে বহুত, আমি ওচৰৰ মানুহ আৰু, ঘৰতে খাম দেচোন।
অ', অ', দূৰৰ মানুহবিলাক মানে সিমান ভাগৰে-জোগৰে থাকে, সিহঁতে, সিহঁতে খোৱাতো ভাল।
ইমান দূৰৰ পৰা আহিছে ইয়াতে। ৰাতি-দিনে থাকিব, খাবতো
লাগিবই, অ', উম। ফল-মূলো দিয়ে নেকি তে? যাম, যাম, যাম। ফল-মূলো দিয়ে নেকি মানুহগিলাখানক?
সব দিয়ে।
অ', চাহ-তাহও দিয়ে?
চাহ নিদিয়ে, চাহ কেনেকৈ দিব, চাহ নিদিয়ে, হেৰি দিয়ে এই চৰ্বত যে আছে
অ, অ।
হেৰি, এই কোকাকোলা আনিলে।
অ'।
ফেণ্টা, এই এই চৰ্বতৰ সৰু-সৰু বটলবিলাক আছে যে
অ, অ, অ'।
আৰু কিছুমানে সৰু-সৰু বিস্কুটৰ পেকেট। পাৰলেজি, উম' সেইবিলাকো দিয়ে।
অ, অ, অ'।
পটল-তটল দিয়েই আৰু এইফালেতো ভাত
অ, অ'।
ভাত খোৱাটো টাইমত হয় আৰু, দুপৰীয়া বা গধূলি হয়।
অহ। ভাতো, ভাতো কিজানি ভালমতনে খুওৱায়।
খাই পোৱা নাই আমি, ভাল খুওৱায়। বহুতখিনি নাস্তা থাকে। চব্জি আৰু আপোনাৰ পাপৰ ভাজি থাকে।
অ'।
থাকে।
উম।
এতিয়া কিছুমানৰ সবে নিদিয়ে দিয়কচোন, যাক যেনে কিছুমানে দিয়ে আৰু এইবিলাক।
অ', যাৰ যেনেকুৱা, অ'। এতে তাৰপিছত আৰু মানে এই এই পানীৰ বটল-চটলো দিয়ে চাগে?
দিয়ে পানীৰ বটল।
অ'। পানীত, অ', পানী নিদিল, অ', পানী নিদিল আৰু নহব না, খোৱা খাদ্য থাকিলে পানী থাকিবই লাগিব আৰু পৌৰ নিগমৰ পৌৰ নিগমৰ পৰা সেইবিলাক চাফ চিকুণ কৰৰ কাৰণে মানুহ আহেই চাগে
আহে । । লৰা ছোৱালীবিলাক আহে, সেইবিলাক চাফা কৰে আছে নহয়।
অহ, অ', পাৰটি, অহ, অ',।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
অ', চাফা কৰিলে ভাল আৰু পৰিষ্ পৰিচ্ছন্নতা হৈ থাকিলে গন্ধ, গন্ধ নোলায় নহ'লে গন্ধ ওলালে
আজি ৰাতি চাফা কৰব, ৰাতি ৰাতি চাফা কৰে মানহ অলপ কমি গলে
উম। গন্ধ ওলালে তাৰ মানে দূষিত হৈ যায় না চব এলেকাতে দূষিত হৈ যায়, মানুহ যোৱা মানুহ মানে যাব নোৱাৰা হয়, খোৱাবিলাক খানতো খোৱাই চাৰিওফালৰ পৰা লেতেৰা পৰিৱেশ হ'লে ভাল নালাগব আৰু চাফ চিকুণটোৱেই মেইন না
অ', চাফ চিকুনটোৱেই মেইন
চাফ চিকুণ নহলে মানুহ আৰু খাব কেনেকৈ যাব জোগাতো ভালকৈ চাফ চিকুণ কৰি স দিয়ে নাইিলে নহ'ব না ৰন্ধা বিলা কাৰণে যাব
অ', খাব নাযাবতো
অকমান বন আনে আৰু কোন জেগাত অকমান জোগাত বনোৱা জেগা আছে তাতে বন প আহে।
কমিটি আছে সেনেকুৱা বনোৱা কিজানি কমিটি, কমিটি বনাই, বনাই দিয়ে আৰু
আৰু বেছিকৈ তাৰমানে, মাৰোৱাৰী সংস্থাটোই বেছি খোৱাই চাগে
অহ।
এইবাৰ শিলচৰ পৰা বহুত মানুহ আহিছি।
অ। অ'হ। অ'হ। কিমানমান হ'ব? কিমান মান হ'ব এনে এইবাৰ? কিমান হাজাৰ?
বহুত। বহুত। বহুত আহিছে শিলচলৰ পৰা। কিমান হাজাৰ? ইমান নাজানো আৰু। কিমান হাজাৰ।
উম। এই যে চৰকাৰে যে চৰকাৰে যে হিচাপ কৰে, সিহঁতৰ হিচাপটো গম নাপাঙ। কেনেকে সিহঁতে হিচাপটো উলিয়াই। ইমান মানুহ আহিছি। ইমান মানুহ হ'ব। কেনেকে গম পায় চৰকাৰে?
চৰকাৰে গম পাই পে ।
অ' হেই গম নাপাওঁ তামানে -
নহঅ নয় এজনেতো দুবাত - দুবাৰ কৰি খাব পাৰে না সেইটো এটা কথা। সেনেকেই কেনেকে গম পায়?
এজন দুজন দেখা এনেকুৱা কিছুমান বস্তু দ্বাৰা শুকান বস্তু লব পাৰে -
অ'
তাতো নোৱাৰেনে?
অ, অ সেইটো হয় কিন্তু। উম
আৰু
অ', অ', হেটো হয়।
বিস্কুট দিয়ে বা পানীৰ বটল দিয়ে বা চৰ্বত দিয়ে সেইবিলাক সৰু বটল দিলহে সেইবিলাক নয় আৰু ডাবল, ডাবল
উ-উ - উ -উ
আচলতে অনা লোকে যি দিছে সেইটোৱে ল'ব লাগে।
অ, অ অন্যায় নিচিনা হয় না। এজন উম সেইটো বেয়া
এ টোপনি মাৰিলানে?
টোপনি অলপ মাৰিছোঁ, মাৰি আৰু অলপ কামে কৰবা হ'ল। এতিয়া আৰু গধূলিয়ে হৈ আহিল ক্ৰমান্নে। টোপনি সেইকাৰণে নহয় আৰু এতিয়া একেবাৰে ৰাতি আৰু - মাৰিব লাগিবৌ ৰাতিয়ে যি আৰু কাম থাকে না কিছুমান ঘৰুৱা কাম থাকেতো সবিলাক টো সমাধান কৰোৱা নকৰা পৰ্যন্ত ভাল মতন টোপনিও নাহে টোপনি মাৰিলেও ইমান টোপনি নাই সেই কামটো শেষ হলেহে যেন ভাল লাগে সেনেকুৱা ধাৰণা হৈ থাকে মনৰ ভিতৰত।
অ
উগুল - থুগুল লাগি থাকে এই আৰু
আহিলে আৰু চাকি হেৰিখন ৰাতিপুৱা হ'লে আৰু চাহ কিহে খাওঁ? ঘৰৰ কাম কৰাৰ মানুহখিনি
উম, এদিন আনি ভাল লাগবো চিৰা আছে, চিৰাই দি খাম, মুৰি আছে মূৰি দি খাম। আটা থাকিলে আটাই দি খাম আৰু এ আৰু অ, বাহিৰা বচ টো - টোৱ খালে বেমাৰ হয় এইটোৱে বেষ্ট চিৰা, মুড়ি, আটা এই তিনিটা কিন্তু বেষ্ট। মেগী খালেও দুই নম্বৰ মানে দুই নম্বৰ হয় হ'লেও আৰু মানে মেগী- মেগী বা চা খানা ভাজা এইবিলাহান খাৱাতকৈ চিৰাটো খালে অলপমান বোকৰ জ্বলনিটো নুঠে আৰু। সিহেটে তাও এটা। আহ, মুৰিটো খালেওঁ অলমান মানে ভাল লাগে। নিমকীয়া - নিমকীয়া লাগে কিন্তু চানাটোত যে জ্বলা থাকে মচলা থাকে - অলমান প্ৰব্লেম আহে কিছুমানৰ ক্ষেত্ৰত
অ, কেতিয়াবা ভাল লাগে সেনেক
ত, অলপ কেচা পিচ দিব লাগে তেল অলপ দিব লাগে বা
অ-অ সেইটো হয় সেইটো এটা বেলেগ উম, বেলেগ টেষ্টি আতি বত আহ। নলাগে। যিমানে জুতি কৰি খোৱা যায়, সিমানে আৰু ভালেই লাগিব চব বস্তু মানে অ সেইটো হয়। পইচা যিমান জুতি কৰি খোৱা যাব সিমানে পইচা লাগে। পইচা নহ'লে কি বস্তু খাব আজিকালি পইচাৰ ওপৰতে চব ম খাৱা খাদ্যৰ পৰা আদি কৰি। পচ উম-উম-উম। পচাৰ পে কৈছা ন দিয় আহ ক শুনি আছো মই। আপুনি ক আহ শুনি আছো ক।
আজি গধূলি যাব নে?
পধূলিতো যাম ওলাম নে এতিয়া যাই আৰু ওলাবই লাগিব অ একেলগে যাম অ, এতিয়া যিখিনি কাম আছে সেইখিনি কথাতটো কথাবিলাক পাতো। অ, পাতি আৰু যাব লাগিব এতিয়া
খোজকাাঢ়িব লাগিব কিন্তু লোৱাটোক নিব নে নাই নিয়া।
ল'ৰাটো জানো তাৰ অলপমান যোৱাৰ ভাৱো আছে। নাইও তাৰ মনতো ধৰিব নোৱাৰো মই সি কি কয় এবাৰ সুধি ল'ব সুধিলৈ কি ক সধাৰ পিছত পিছতে যদি কয় যাম তেতিয়াহে নহ'লে আৰু তাক থৈয়ে যাব লাগিব।
অলপ ৰ'দ দিব ম আমাৰ
অ ৰ'দতটো আছেই বহুতে আছে ৰ'দ ওলাইয়ে আছে। গৰম লাগি থাকে না ৰ'দ যিমান ওলায় সিমান গৰম লাগে অলপ ৰ'দটো কমিলে গলে ভাল লাগিব বতাহও নাই। বতাহ আজি বন্ধ হৈছে। পুৰা গোপ মাৰি আছে বতৰটো পানী যেন গৰমত পানী খালে যেন ভাল লাগিব সেনেকুৱা লাগি আছে যেন পানী খাম- পানী খাম। পৰমৰ পানী নিব লাগিবতো আৰু পানী খালে তাৰমানে ৰাস্তাই ঘাটতে পহা লাগিলি পানী খাব
ব পানী বিলাহ পানী বিলাহ ৰাস্তাত।
এ, বে বেলেগ হয় আৰু দিয়া নিদিয়া নিজৰ বটলটো থকাটো দৰকাৰ আৰু আৰু কাৰণ নাপালে আৰু কি কৰিম। পালেতো পালোঁ নাপালে আৰু নিজৰ কানিকে খাব লাগিব আৰু।